উম। কি কৰিছা?
এ আছো দিয়া। উম খালোঁ খালোঁ।
গৰমতটো কেনেকুৱা পাইছা?
গৰমতটো আজি পুৰা ন?
লগাই দিছে ন?
তাকে, এই মই তোমাক কত কথা এটা সুধিম বুলি সেই ভাবি আছিলো হেৰি এই মাঘ মাহত মাহঁত মাজুলী গৈছিলে?
অও গৈছিলে, অও অও গৈছিলে।
কিয়, কিমান দিন থাকিলে?
মাজুলীত তোমাৰ চাৰিদিনে হ'ল নেকি, মাহতৰ? যোৱা দিনটো ধৰি উম, চাৰিদিনে হ'ল।
অহ। এতিয়া হেৰি অ তাতে চাৰিদিন খৰচটো কেনেকৈ?
খৰচ বোলে মাহতৰ ই এজন নাম হয় যে হয়? আমাৰ নামত যে দিছে যিখিনি মানে ধৰিলোৱা তুমি, সেৱা কৰিলে আগবঢ়াই দিয়া। ধৰি লোৱা মাননীটো আৰু সেই মাননী বিলাক গোটাই গোটাই টে বোলে মাহতৰ বোলে তোমাক ত্ৰিশ হাজাৰমান টকা জমাই আছিলে। তাৰ পিছত ত্ৰিশ টকা জমা আছিলে কাৰণে তাৰে বোলে সাতাইশ হাজাৰ টকা তোমাৰ গাড়ীখনত লৈছে, এ ইমান দিনৰ আৰু চাৰি দিনৰ পাৰানে? সাতাইশ হাজাৰ টকা ললে। তাৰ পিছতে তোমাৰ তাত যিবিলাক ৰুমত আছিলে আৰু ৰুমৰ ভাড়া মানে ভাড়াত তোৰ মাহতে বেলেগ বেলেগকে দিছে। কৰবাত বোলে ত্ৰিশ টকাকে লৈছে, কৰবাত এশ টকাকে লৈছে, তেনেকৈ লৈছে আৰু।
অ।
তেওঁ মানে মা হতক খোৱা বোৱা মিলি মায়ে কৈছে যদি মই নিজৰ খৰচ খেনি ধৰো আৰু। মিলাই এহেজাৰ মান তগৰ এটা কৈছে খৰচ হৈছে, আৰু চব মিলাই। কিন্তু এনে কৈছে, যদি অ', যদি মানে তুমি গাড়ী এখন ভাড়া কৰি লৈ যোৱা। তেনেহলে মানে তোমাৰ ধৰি লোৱা যদি তোমালোকে এটা গ্ৰুপত যোৱা হয়। এইখিনি তেনেহলে মিনিমাম তোমাৰ এজনৰ তিনি হেজাৰ? পঁয়ত্ৰিশ এনেকুৱা মানুহ পৰিব, আজিকালি বস্তুৰ দাম বাঢ়িছে। যে হয়, তেনেকে পাৰিবা। মাহতে হে লেটেকু পুখুৰীটো এদিন আছে তাত বোলে তিৰিছ টকাকে লৈছে ৰুমৰ। কিন্তু তাত মানে তোমাৰ কাৰেণ্টটো গ'লে আৰু ইনভাৰ্টাৰ কা হেৰি নাই আৰু। লাইন নাই ধৰি লোৱা। অ', কিন্তু মানে তোমাৰ য'ত মাজুলীত মানে ইনভাৰ্টাৰ লাইনটোও আছে। সেইটো মানে তাত মানে এশ টকাকে লৈছে। সেয়া আৰু। কিন্তু বোলে তোমাৰ এনেই ডেকু পুখুৰীত বোলে বহুত ধুনীয়া তোমাৰ গছ গছনিবিলাক বেছি পৰিৱেশটো বোলে ইমান ধুনীয়া তোমাৰ মানে চাবলগীয়া জেগা আৰু বহুত ধুনীয়া। তাত যাব পাৰা। মানে, গলে তাত এবাৰ সোমাবা আৰু গলে ভাল পাবা। উম।
আমি মানে ভাবি আছিলো হেৰিত যাম বুলি কি কি চালানো মা হতে?
মাজুলীত সত সএ আছে ন বহুতো। সেই সত্ৰবিলাক চালে তাৰপিছতে তোমাৰ এনেকে লেটেকু পুখুৰীত সোমালে। তাৰ পিছতে আহোতে তেওঁ বোলে মন্দিৰবিলাকো চাই আহিছে। যোৰহাটতো সোমালে, এনেকৈ সোমাই পেলাই আহিছে মানে গোটেইখিনি চাই
যাওঁতে কোনফালে কোনফালে সুবিধা হয় লখিমপুৰ হয়?
ছাইদে দিয়ে গৈছে মাঁহতে, মানে নদী পাৰ হৈ যাবলৈ আমি মানে বাধা কৰিছোঁ যে এই কি, আকৌ বৰষুণৰ দিন নহয় জানো? পানী লগ হয় হয়নে, তাতে ইমান তোমাৰ বিলাক এ তাৰোটা শুনি থাকা যায় সদায় সদ হয়, সেইটো কাৰণে মানে তেনেকে যাব দিয়া নাই যে। সিহঁতে ৰাছ তাই ৰাস্তাই গৈছে ধৰি লও আৰু।
উম, উম, উম।
কিন্তু গ'লে তুমি এতিয়া নাযাবা, এতিয়া বহুত গৰম যে গৰমত। তাত কৈছে অকমান অশান্তি পাবা। থাকিবলৈ। মানে কাৰেণ্টটো নাথাকে যে হয়।
তাকে মই মানে, এই গৰম বন্ধত আহে তো বন্ধুতো পোৱা যায় নহয়।
অ', গৰম বন্ধত তোমাৰ গৰমতে যাবই নোৱাৰিবা নহয়। এতিয়া মাহতে এতিয়া যাওঁতেই বোলে অলপ অসুবিধা পাইছে মানে গৰমৰ কাৰণে আৰু।
সেইটো মই মানে এনেকে গৈ পেলায়, দেও পানী এ, সেইটো চাইডতটো গোটেইখিনি আছেই এতিয়া গৰম বন্ধতে বোলো দুদিন টাইম লৈ দেও পানী, তাৰপিছত টিলিঙা মন্দিৰ তাৰপিছত, অ'।
তুমি কিন্তু এটা কাম কৰিব পাৰা বা। তুমি যদি যোৱা মানে ধৰি ল তুমি ধৰা, টিলিঙা মন্দিৰ এদিন গ'লা। হয়। যাওঁতেই মানে তুমি ধৰক শিৱসাগৰ চালা শিৱসাগৰ, ৰংঘৰ কাৰেং ঘৰ এইবিলাক আছে ন! এইখিনি গোটেই ধৰি ল, চাই আহিব পাৰিলা। কিন্তু তুমি দেওপানী মন্দিৰত গ'লে বেলেগ এদিন যাবা। কাৰণ দেওপানী মন্দিৰটো এ-এদিন মানে তাতে লাগিব তোমাক ইয়াৰ পৰা আমাৰ দূৰো হয়, হয়নে নহয়। আৰু লগতে মানে দেওপানী মন্দিৰৰ পৰিৱেশ অ', অ', তেনেকে হ'লে পাৰিবা। তিনি চাৰি দিন মানৰ যদি কৰি পেলাই যোৱা তেনেহলে তোমালোকে কিন্তু গোটেখিন নি চাই আহিব পাৰিবা কিন্তু। কিন্তু দেওপানী মন্দিৰ ৰাস্তাটো বেলেগ হৈ যায় নেকি। সেইটো অ'। সেইটো মানে আমি এবাৰ গৈছিলো হা দেউ দেওঁপানী মন্দিৰ। আমি যাওঁ বেলেগ চাইডেদি গৈছোঁ কিন্তু সেইটো ৰাস্তাটো মানে মই আগতে দেখা নাই। কাৰণ মইতো টিলিঙা মন্দিৰো গৈছোঁ ন। সেইটো চাইডে নহয় যেন পাইছোঁ মই। সেইটো কাৰণে কিন্তু যাবা বহুত ধুনীয়া ধুনীয়া জেগা হয় আচলতে। এ চাবগৈ লাগে। কিন্তু দেই বস্তুবিলাক। কিন্তু গৰমত অসুবিধা পাবা নেকি সেইটো কাৰণে কাপোৰ চাপোৰ বিলাক সলাব কৰিবলৈও দিগদাৰ লাগে হয়নে? আৰু গৰমতটো বেছি হলে ভাল নালাগে। এহ
গৰম বন্ধতহে বস্তুবোৰ মিলে যে। মই মানে ভাবি থৈছিলো তেনেকে জুলাইতে বোলো দাদাও অকমান আজৰি হ'ল হয় অলপ তেনেকে ফুৰি-চাকি আহিলো হয়। ইফালে গুৱাহাটী ফালে যাবলৈ মানে সেইফালে গলোয়েই গোটেইখিনি। এই এতিয়া মই চাইন্স মিউজিয়াম এই চাইন্স সেইটোহে চাবলৈ বাকী কি আছে?
অ' অ' সেইটো চবেই চাবলৈ গৈছে ইমান ধুনীয়া আছে ন। আৰু নহয় মানে কি জানা অ' ছাত্ৰ-ছাত্ৰী খিনিক মানে তুমি তালৈ নিবলৈও বহুত ধুনীয়া আৰু মানে নিজৰো ল'ৰা ছোৱালীক মানে তাত দেখাব যাবলৈ বহুত ভাল বুইছে। চাহ মানে বহুত মানে বুজিব লগা বস্তু আছে সবেই গৈছে যে। বহুতে কৈছে, কৈছে এ পাৰিলে মানে তাত যাব লাগে মানে বহুত মানে বস্তুখিনি বহুত ধুনীয়া আৰু বহুত বুজিব লগা বস্তু আছে তাত।
তাকে
লৈ যাবা এদিন তাতে নহলেই ওচৰত যিহেতু ইমান গৰমটো মানে অনুভৱ নকৰিবা অলপ ঠাণ্ডা ঠাণ্ডা পৰিৱেশ হৈ থাকিলে যাবা কিন্তু
তাক সেইফালে গলে সেই এটাহে পাব যে এইফালে গলে বহুত খিনি মানে তেনেকে আৰু যাম যাম বুলি ভাবি থাকি যোৱা নহয় মানে তেনেকে নিৰ্দিষ্টকে ওলাই তেনেকে গলেহে যোৱা হয় ধৰা।
থাকিলে তোমাৰ কিবা নহয় কিবা এটা ভেজাল ওলাই যায় হয় কিন্তু তুমি ঘপক যোৱা যদি ঘপককে তেনেকে যাবগৈ পাৰিবা আৰু
উম
তেনেকৈ, তহ তেনেকে মিলাই পেলাই তুমি যাব পাৰিবা
উম
সেইটোকে কৰিবা নহলে তোমালোকে অকণমান মানে হেৰি বতৰটো চাই লবা আৰু হয়। কাৰণ এই ৰদ দিছে এই বৰষু দিছে যে এনেকুৱা হৈ আছে তেনেকে মিলাই চাবাগৈ আৰু
অ
অ ভালেই পাবা চাই পেলাই এনেও ফুৰিব গলে ভালে লাগে হনো অ আৰু তাতে মানে অ ঠাণ্ডা হলেও ভাল লাগে। আৰু তাতে তোমাৰ লৰা ছোৱালী থাকিলে মানে কি হয় বস্তু বস্তুবিলাক শিকিব লগা বহুত আছে নহয় ন
আমাৰ ভন্টি, আমাৰ ভন্টীয়েও কৈ আছে মানে আজ যাওঁ যাওঁ যাওঁ যাওঁ
অঁ লৈ যাব পাৰা নহলে।
উম
লৈ যাবা
মোৰ আকৌ যাবলৈ তেনেকে মন নাথাকে তাই কৈ আছে দা
এই গোটেই খিনি এটা কাম কৰিবা এই দিন ওলাই লওক। বাটদি গুচি যাবাগৈ আৰু ধুনীয়াকে ঘূৰি আহিবা। ন? ঘূৰিও ভাল লাগে যিহেতু। ভালেই লাগিব। দিয়া বেয়া নালাগে যাবাচোন ভালে পা
তাৰ মানে অ মাজুলী যোৱা কথাটো সুধিছিলো মা সতো যোৱা কথা কৈছে।
অ-অ উম এ মাহঁতে যাওঁতেও তোমাৰ গৰম অনুভৱ কৰিছেই নহয় সেই সেইটো কাৰণে মই কৈছোঁ ধৰি ল গৰমতটো পাবা অলপ আৰু আৰু এইকেইদিন ইমান ৰদ দিছে তাত দিয়া নাই জানো?
দিছে-দিছে।
অ এয়াই এই কেইদিনৰ ৰদ টো বহুত বেছি নহয় এনেকুৱা গৰমত গলে মানে কি হয় জানানে মানুহৰ সোনকালে পেটৰ বেমাৰটো হৈ যায় মানে।
অ
বিলাক কাৰণ, তুমি এনেই ফুৰিব গলে চাবাচোন। খোৱা বোৱাতটো আমাৰ টাইম টেবুল বেলেগ হৈ যায় যে।
তাকে উম
বেলেগ হৈ গলে তোমাৰ হজম শক্তিটোও কমি যায়গৈ সেই টাইমটো হয়। অনুযায়ী সেই সেইটো কাৰণে মানে তোমাৰ মানে গৰমত অকণমান অসুবিধা এটা হয় বাৰু। নোহোৱা বুলিও নকওঁ ন? হেত তাকে আমিও ভাবিহে আ মানে ধৰি লওক গৰম যিহেতু ঠাণ্ডা জেগাতে যাওঁ নেকি ফুৰিব আৰু তাকে আলোচনা কৰি আছোঁ, উম আমিও আলোচনা কৰি আছোঁ এই বন্ধতে বোলো। এদিন বা দুদিন মিলাই বোলে কবাত য চাগৈ এইো ঠাণ্ডা কিন্তু আমি এনে ভাবিছোঁ দা দাৰ্জিলিংঙেই যাওঁ নেকি? তোমাৰ ঠাণ্ডাও হব যিহে আৰু হয় তাত ঠাণ্ডাও। অ, গলা ন? উম, চবে গলা আৰু উম আমি এইবাৰহে যাম, আমি যোৱা নাই যে আগত। তে যাম-যাম বুলি আমাৰ সময়ে মিলা নাই। এইবাৰ মিলিলে যামেই মানে আৰু ফুৰিবলৈ। তেনেকে মিলাই পেলাই যাম আৰু
অ', অ।
কিনো ঠাণ্ডা যে তাতে যাম বুজিছা গৰমত নাযাও, উম। কিন্তু তাৰ পৰা আহি পেলাই গৰমতটো বহুত ধুনীয়া লাগে।
উম, গৰমতটো বেছি লাগে তাত, তাকেই।
তোমালোকৰ যে আমলখিজোপা আছিলে শেষ হ'লনে?
আমলখি শেষ হল, এতিয়া আকৌ ফুলিবয়েই দিন হল দেখোন। ফুলে, ফুলেই নেকি এতিয়া।
অ', জানো। মই বোলো অলপ আনি পেলাই আচাৰ বনালো
এ, তেতিয়া বহুত হৈছিলে খবৰ নদ জিলাৰ গোটেই আমলখিটো কিমান হেৰি বস্তু চবে আহি লৈ যায়, ৰাতিপুৱা আমি উঠালে মানে গো তাতে মানুহে আহি
লৈ যায় ন? এ, মই ভাবিছিলো যাম আৰু এ এদিন গৈ আনিম কিন্তু সময়ে নাপালোঁ, তেনেকৈ তুমি কৰিও আছিলা হয়। তেতিয়া আমলখিবিলাক বহুত কৰি আছিলে বুলি। এ, চুলিত বোলো অলপ দিবলৈও ভাল হয়নে, চো চুলিটোৰ কাৰণেও ভাল। লগতে খাই থাকিলে তামোল খোৱাতকে চাবা সিটো অকণমান খালে মানে, অপকাৰ নকৰে। সেইকাৰণে ভাবিছিলোঁ কেইটামান আনিম বুলি, ত, সময়ে নাপালো আৰু
তেতিয়া বহুত মানুহ, ৰাতিপুৱা ৰাতিপুৱা আমি উঠালে মানে মানুহে আহি লৈয়ে যায় আৰু বহুত ডাঙৰ ডাঙৰ হয় যে, সৰহকৈও লাগিছিল। অ', সেই মানুহ আহে যে কোৱা গেটৰ মানে নিবলৈ সুবিধা পায় মানে।
গেটটো মাৰি থলে। অ', ভালেই কআ বাৰু অ', আৰু ভাল বস্তু এটা নিয়াত ভালেই।
অ', অ', পেলনি যোৱাতকে বোলো লৈ যাওক মানুহে। ব্যৱহাৰ কৰিব কৰিব, অ', ঠিক আছে দিয়া।